কি কৰিছা?
এ আছো দিয়া তুমি?
ভাল তোমালোকৰ?
ভালেই দিয়া ভালে।
অ ঘৰত ভালেনে চবৰে অ মোৰো ভালেই দিয়া অ। খালো। অ বাকী আৰু কেনে চলি আছে।
কেনে ভালে আছো আৰু দিয়া মোৰ। মোটামুটি।
অ এই সেইদিনাখন যে মই তোমাক কৈছিলো যে গাড়ীখন ঠিক হ'লনে? বোলে মানে কি জানা আমাৰ স্কুলৰ পৰা মানে পিকনিক এটা যায়। তাকে তোমালোকক মানে সোধো এই মানে গুৱাহাটীতে লৈ যাম ল'ৰা ছোৱালীখিনি আৰু তাৰপিছতে গাৰ্ বোলে এজন এজনক লগ ধৰিছো হয় মানে কি গৰম বন্ধ যে, বন্ধ বুলি এতিয়া মানে সিহঁতে মানে এবাৰ মানে ফুৰিব যাওঁ বুলি কৈছে আৰু আৰু কি জাননা যেনে তেনেতো জেগা লৈ যাব নোৱাৰা ন। এনেকুৱা এটা জেগা লৈ যাওঁ যোনটো চাই আহিলে তেওঁলোকে কিবা এটা শিক শিকিব পাৰিব হয়নে অ তাকে বোলো ভাবিছো গুৱাহাটীতে লৈ যাওঁ চিৰিয়াখানা চাই আহিব চাইন্স মিউজিয়াম চাই আহিব ন কলাক্ষেত্ৰ চাব এনেকে অ তাতো চাবগৈ ধুনীয়াকে আকৌ জুবিন ক্ষেত্ৰতো চাব হয়নে নহয়। সিহঁতে শিকিবও লাগে কিছুমান অ সেইটো কাৰণে এই তাকে বোলো লৈ যাও। তাকে তোমালোকৰ গাড়ীখন মানে কম লৱা ছোৱালী যে। তোমালোকৰ গাড়ীখননতেই হৈয। যাব মানে গোটেইখিনি।
অ তুমি অ ঠিক বাৰু কৰি আছা দাদাই হেৰিত।
তেন অ মানে আমি অ অ হব দিয়া মৌ কই দিম মানে এতিয়া চোৱা এতিয়াটোন লৱা ছোৱালী খিনি মানে। পৰীক্ষা চলি থাকিব যে। পৰীক্ষা চলি থকাৰ পিছতে ধৰি লও তোমাৰ গৰম বন্ধ হব। হয় আৰু হয়। এক তাৰিখৰ পৰা মই। অ। এক তাৰিখ পৰা মানে সাত। তাৰিখৰ ভিতৰত মানে ধৈ লোৱা ল'ৰা ছোৱালীখিনি আমি কৈছোঁ আৰু এটা ডেট মানে আমি ল'ম আৰু তাৰিখ এটা তে গোটেইখিনি বোলো ল'ৰা ছোৱালী। ল'ৰা ছোৱালিকৈ লৈ গৈ চিৰিয়াখানাত মানে চোৱা এতিয়া যদি মানে জন্তুবিলাক দেখে। সিহঁতে ঘৰচীয়া জন্তু। অ ঘৰচ সেইটোয়ে ঘৰচীয়া আৰু বনৰীয়া জন্তুৰ পাৰ্থক্যটো বুজি পাব ন কিছুমান যে আমি বনত কি কি ৰা বনত কি কি থাকে বা আমাৰ ঘৰত কি কি থাকে মানে মানে কি জানা বস্তু বিলাক যেতিয়া দেখি আ। আহে তেওঁলোকে নাপাহৰে। কিন্তু মানে নেদেখালৈ তেওঁলোকে। পাহৰে যে হয়।
তাকে হেৰি আৰু। চাইন্স মিউজিয়ামত গ'লেও তোমাৰ।
অ অ কোৱা।
কিবা কিবি তুমি।
অ শিকিব পাৰে তাত কিমান ধৰণৰ পখিলা আছে হয় সেইবিলাকো লিখা হৈছে। মাছ বিলাক তোমাৰ। অ বহুত কথা শিকিব লগা আছে আগৰ ল'ৰা ছোৱালী বিলাকৰ তোমাৰ আউ ঘৰত। থাকিলেতো সদায় সেইবিলাক বস্তু। ত নাপাই দিয়া।
অ তাতে তুমি অকল গাড়ী তুমি শুনা মই। গাড়ী ভাড়াটো তুমি বিচাৰিলে নহব গাৰগেণ্ডৰ পৰা দেই অ মানে তাত তুমি ভা সোমুৱা এন্ত্ৰী ফিছটো লাগিব নহয় উম।
কৈছো মোক মানে সুধিছে। কেনেকৈ যোৱাটো ভাল হ'ব মই। মানে গাড়ীত খনৰ যিকেইটা ভাড়া হয় সেইটো আমি উঠাই পেলাই আৰু আমি তাত ধৰিলোৱা বিছ টকা বা ত্ৰিছ টকা তেনেকেহে টিকেটবিলাকৰ হয়
অ অ যদি সেই ল'ৰা ছোৱালীয়ে যদি স্কুলৰ পৰা ইউনিফৰ্ম পিন্ধি পেলাই যায় তেতিয়াহ'লে তোমাৰ সি নহয় অ সিহঁতৰ তেতিয়া ফিজটো কমি যাব অ কিন্তু গাৰ্জেনৰ লগত গ'লে বা শিক্ষক খিনি গ'লে
দিব লাগিব আমিতো দিবই লাগিব হয়নে নহয় গাৰ্জেন খিনিয়ে দিবই লাগিব মানে কি আমি ভাবিছো তাত সোমোৱা পইচাটো যদি আমি মানে উঠাই লওঁ খাদ্যতো আমি মানে তাত মানে একো প্ৰেছাৰ ন ল আক কাৰণ হোটেলতে সোমোৱাই দিম চবে তাতে খাব আৰু হয় ধুনীয়াকে চাই কৰি ল'ব অ আৰু যদি কোনোবাই বোলে নহয় মই টিফিন বনাই নিওঁ টিফিন বনাই নিব আমি হোটেলত সোমাম তাতে বহি পেলাই খাই ল'ব উম আৰু এতিয়া কি জানা অ সেইটোৱে অ কি জানে ইমান গৰম হয় গৰমত তুমি খোৱা বোৱা ব্যৱস্থা কৰি নিব নোৱাৰা নহ নহয় বহুত অসুবিধা হয় উ উম গোন্ধাইও যাবগৈ বনাবও নোৱাৰি ন ইমান গৰমত গৈ পেলাই তোমাৰ অ সেইটোয়ে বস্তু বিলাকে চাব নোৱাৰিবা অ ল'ৰা ছোৱালী খিনিয়ে যদি চাব যোৱা বস্তু খিনিয়ে চাবলৈ নাপায়
পায় তেতিয়া মনটো বেয়া লাগিব।
ম আৰু পিছলৈ তেওঁলোকে যাবলৈও মানে সেৰি সাহস এটা নক- কৰিব যে হয় সেই সেইটো কাৰণেহে মানে মই ভাবিছো যাতে এনেকে লৈ যাওঁ‌ যাতে সিহঁতৰো সুবিধা হওক সিহঁতেও কিবা এটা শিকি আহক ন সেইটোয়ে সেইটোয়ে আৰু গাৰ্জেনটো ধৰি লও এজন এজন কৰে ল'ৰা ছোৱালী খিনিক
অ নিজৰ ল'ৰা ছোৱালীৰ দায়িত্বটো, অ অ নহয় নহয় তুমি এতিয়া ধৰা মই কথাটো কলো। তুমি পোন্ধৰ জন তোমালোকৰ অ শিক্ষক যেনিবা পাঁচ নে গলা পোন্ধৰ জন বা বিছজন ল'ৰা ছোৱালীক পাঁচজনে চম্ভালি নোৱাৰা দিয়া। কাৰণ
বেলেগত নি পেলে। অ সেইটোৱে ক'ব নোৱাৰা হৈ যায় নহয়। তাতে সৰু সৰু ল'ৰা ছোৱালী দিয়া চো চোন প্ৰথম শ্ৰেণীৰ পা ক শ্ৰেণী বাই আছে ন?
অ অ নহয়। সেই সৰু ল'ৰা ছোৱালী খিনি লগত আচলতে এজন মানে অভিভাৱক গলে তেতিয়া মানে সিহঁতৰ কিছুমানৰ ধৰা অন এইটো কথা নহব
অ অ সেইটো এটা অসুবিধা হয় অ ল'ৰা ছোৱালী খিনি। উম উম সেইটোৱে সেইটোৱে। অ তাকে মানে তাকে মই কৈছো গাৰ্জেনটো যাবই লাগিব এজন এজনকে। গোটেইখিনিটো যাব নোৱাৰে মোৰ বুলো প্ৰ তেক ছাত্ৰ-ছাত্ৰী লগত এজন-এজন যদি গাৰ্জেন যায় তেনেহলে আমাৰ অসুবিধা এটা নহয় আৰু। হয় নে নহয়? ধুনীয়াকে ধৰি লওক গাড়ী এখন ধৰি লও দুখনেই লাগিলে একো কথা নাই ন? দুইখন আমি ঠিক কৰি ল'ব পাৰোঁ। তেতিয়া মানুহখিনিও আৰামত গ'লে
গৰম নহয় জানো? ঠাণ্ডা দিনত অকমান, অ। ঠাণ্ডা দিনত অকমান থেপা থেপিকে যাব পাৰিলেও তোমাৰ এতিয়া গৰম দিনত নোৱাৰে নহয় আৰু সৰু ল'ৰা ছোৱালী কিছুমানক কুচতে নিব পাৰে। এতিয়া গৰমত নোৱাৰে নহয়।
মানে সাহস এটা কৰা নাচ ছিলো যাওঁ বুলি কিন্তু এটি এতিয়া গাৰ্জেন খিনি আপত্তি মানে এইটো বস্তু ওচৰত মানে আমি ঠাণ্ডা দিনতো যোৱা নহল যে। ইলেকচন গ'ল ইটো-সিটো বুলি গ'ল যে। তাতে আমাৰ মানে আমাৰ মানে ষ্টাফৰে ছাৰ এজনৰ মানে এক্সিডেণ্ট এটাও হ'ল মাজতে। সেইকাৰণে তেওঁ নাছিলে ন। এতিয়া তেওঁ নাথাকোতে আমি যদি যাওঁ কথাতো বেয়া হৈ যাইগৈ দিয়াচোন। অ তেতিয়া এতিয়াতোন তেওঁ সুস্থ মানে। তথা ও তেওঁ মানে তোমাৰ জইন কৰিব পাৰা নাই। কিয় মানে তেওঁক ধৰি লওক চিভিলত ৰিলিজ দিছে। কিন্তু মানে দুদিন তিনদিনৰ মূৱে মূৱে। মানে তেওঁ আকৌ চিভিলত যাবই লাগে মানে। পোৱা অৱস্থা হৈ আছে যে, চেকাপৰ কাৰণে তোমাৰ মানে অলপ ব্ৰেইনত। কষ্ট পাইছে যে। অলপ দিন লাগিব আৰু আৰু বয়সো হৈছে চাৰজনৰ বে। বেছিদিন নাই যে। ৰিটায়াৰ্ডে হ'ব আৰু সেইটো কাৰণে চাগৰে আচলতে কষ্ট। তৌ পাইছে।
অ বয়স। মানে ভালকে কষ্ট।
অ ভালকে কষ্ট পাইছে, অ কষ্ট পাইছে মানে অলপমান মানে আগা আগিকে মাৰিলে। টো তেওঁ মানে বাইকত গৈ আছিলে সি। ফালৰ পৰা ধৰি লওক কাৰ লৈ আহিছিলে যে সন্মুখা সন্মুখীকে। পৰিলে যে তেওঁ বহুতখিনি বা। মানে চিতিকি পৰিলে বোলে আৰু। এটা বয়স চোৱাচোন তুমিয়ে ভোৱাচোন ফিফটি নাইন অ বাইক লৈ গৈছে। ছিলা সিফালৰ পৰা গাড়ী লৈ আহিছিলে আৰু এতিয়া তুমি মানে ধৰি লোৱা সেই। ঊনাষাঠি বছৰৰ মানুহ এজনৰ য। দি তেনেকুৱা যদি এটা এক্সিডেণ্ট হয় দুৰ্ঘটনা হয় ন তেনেহ'লে তেওঁ। কিমান এটা কষ্ট পাব পাৰে তুমিয়ে ভাবাচোন ন ইমান আতৰত হাত। কৰি ভাঙিছে মানুহজনৰ। তোমাৰ ব্ৰেইনতো তোমাৰ ব্ৰেইন উম ব্ৰেইনতো কষ্ট পাইছে ব্ৰেইনত অপাৰচন কৰিব লগা হৈ গৈছে তোমাৰ ত এতিয়া মানো। অ অ ল'ৰা ছোৱালী আছে। তেওঁ। তেওঁলোকে চোৱা চিতা কৰি আছে মানুহজন এতিয়াও মানে সুস্থ ধৰি ল কিন্তু মানে বহুত বিপদৰ পৰা। মানে মানুহজন। জনক মানে ল'ৰা ছোৱালীয়ে বচাই দিছে আৰু ল'ৰাকেইটাই বহুত কষ্ট কৰিছে বাপেকৰক। কাৰণে ত' বহুত খিনি সুস্থ হৈছে তথাপিও মানে তোমাৰ মানে তেওঁ মানে নিজে কৈছে আৰু মইতো এতিয়া যাব পৰা অৱস্থাত নাই তথাপিও মই কিবা এটা দিম আৰু তোমালোকে যাবা যেতি এতিয়া মানে লৰা -ছোৱালী খিনিৰ প্ৰতি তেওঁ এটা মৰম আছে যে, সেইটোতে কৈছে অ, দায়িত্বটো প স পালন কৰিছে
দায়িত্বটো উম! নহয় তেখেতক নুশোধাকে যোৱা হলেও আকৌ তেখেতেও বোলে মই এনেকুৱা এটা কণ্ডিচন আছোঁ তেখেতোক
অ এনেকে যাব অ ভালে সেইটোৱে আৰু মানে কি জানা ল'ৰা -ছোৱালীখিনিৰ প্ৰতি আমাৰো এটা দায়ি ত্ব আছে ন আমি মানে ভাবিছোঁ আমি অলপ বেছি কে দি দিম মানে যাতে সিহঁতৰ সুবিধাত হয় আৰু আৰু গোটেইখিনি ধৰি লও ইমান নতুন ধৰি লওত বহুত ধন- ধনী ল'ৰা-ছোৱালী নহয় ন। নৰ্মেল ফেমেলি হে আৰু সিহতে ত' সেনেকে মানে মিলাই কৰি লৈ যাম আৰু তেওঁলোককো ধুনীয়াকে
ন এইটো ভাল কাম কৰিলা ছাৰজন সুস্থ হৈ অহালৈ তেখেতক সুধি পেলাই যাব তেখেতো হে আছিলে চাগে ন, অ তেতিয়া হলে, অহ--তেতিয়ালে তেখেতক যদি তোমালোকে সুধি পেলাই সোধাকে গলা গৈ হয় তেতিয়াহ'লে তেখেতে অকমান মনতে কিবা এটা বোলে মোৰ আৰু বেছি দিনো নাই আৰু
অ সেইটোৱে সেইটোৱে ঘটনাও ঘটিলে মোৰ লগত এতিয়া তেওঁলোকে মোক নজনালে অ সেইটোৱে তেওঁ যাতে বেয়া নাপায় মানে তেওঁলোককো সুধি পেলাই কৰিছোঁ আৰু গোটেইখিনি থোৱা স্কুলৰ গাৰ্জেন খিনি মাতি মানে মিটিঙ এখন বহিছিলে যে তাতে তেওঁলোকে মানে কৈছে আও আমি যাওঁ আৰু বলক সকলোৱে মিলি পেলাই এতিয়াও সিহঁতৰ যিহেতু ট ধৰিছে ন তো সিহঁতেও মনতো বোলো ভাল লাগক গৈয়ে আহো আৰু অ তেখেতলোকে কৈছে যে কথাখিনি। খালি মানে সেই গাডী ক কথা কওঁতে মই মানে কৈছো। চ' দাদা এজন চিনাকি আছে সেইখন গাড়ীও লৈ যাব। পাৰিম যদি তাৰ লগতে আৰু এখন। আৰু এখন তেওঁলোকৰ ফালৰ পৰা এখন ঠিক। কৈ ল'ব। লব আৰু দুখন লৈ পেলাই গলে মানে উম উম হৈ যাব দাদা। ঠিক হ'ব তুমি আকৌ সদিনাখন কলা যে গাড়ীখন অকন ইঞ্জিনটো। প্ৰব্লেম হৈ আছিলে বুলি। সেইকাৰণে মই বোলো তোমাক বোলো। প্ৰথম সুধি লওঁ
অ অ নাই ঠিক হ'ব এ দিয়া তোমালোক। কে গৰম বন্ধতহে যাবাতো। গতিকে ঠিক হ'বগৈ আৰু। হেৰি তুমি পাৰিলে। দুদিনৰ আগত দাদাক এবাৰ।
অ ফোন কৰি দিম তোমাকে ফোন কৰিম আওঁ ন।
অ ঠিক আছে হ'ব তেনেকে কৰিলেও হ'ব আৰু ক'ত ক'ত যাবা। জাগাোতো তোমালোকে। মানে সঠিক কৰি ল'বা অ লৈ পেলাই তোমালোকে তেনেকে। তেতিয়া তেতিয়া মানে যত য'ত যাবা তেতিয়া কথাখিনি পাতিবলে ভাল হব আৰু।
অ অ সেই। সেইয়ে সেইটোয়ে মানে অ গম পালে ধৰি লও পইচা পাতিতটো কিমান লাগে। গতিকে আমাকো ক'ব পাৰিব ন কাৰণ আজিকালি তেলৰ দামতটো বাঢ়িছে যে বহুত লাহে লাহে বাঢ়ি গৈ আছে বহুত বাঢ়িছে আকৌ সেইটো কাৰণে বাকী এনে ভালেই আৰু তোমালোকৰ
বাকী আছো আৰু দিয়া।
অ দিয়া হ'ব দিয়া ন অ যাম দিয়া যাম দিয়া অ হ'ব দিয়া উম হ'ব দিয়া।